অ কি কৰি আছ
এয়া এনেই আছো তুমি কি কৰিছা
এয়া ভাত বনাই লৈছো স্কুলৰ পা আহিলি
অ আহিলো, কি বনাইছা ভাতৰ লগত খাবলৈ
মই দালি বনাইছো তাৰ পিছত কাল উম কালি মাংস অকমান আছিলে ভা জিলো
অ মাংস ভাজিলা আৰু খেৰ বনাইছা অ অ ভাতকেইলা ঘৰতে লাগি ছে ছাগৌ ন
উম ঘৰতে লাগি আছে
অ' ভালে হৈছে দিয়া, ঘৰতে কিবা এটা লাগি থাকিলে ন।
উম, আহ, কিনিবা নালাগে আও। এয়া, ঘৰৰ বস্তুকে খাই থাকিব পাৰা হৈ আছো আৰু এতিয়া বাৰিষা দিন। ইটো-সিটো লাগি থাকে আ। ভাত কেৰেলা, ধুন্দুলি, এনেকে মৰিচা-চইচা। উম।
উম, মাকৈ খিনি হৈছে নে?
অ' মাকৈ খিনি হ'ল, ছিগি থৈছোঁ।
অ' ছিগি থৈছা? মই যাম বাৰু কালি মানে, গ'লে লৈ আহিম দিয়া কেইটামান।
আহ।
মালভোগ কল হৈছে নে?
মালভোগ কল উম এথোক পৰিছে কাটিব হোৱা নাই হ আকৌ দুটা পুলি ৰুইছিলো অ দিয়া পুলি কেইটা ৰুলো নহয়, আৰু পাত ওলাইছে আৰু নতুন। পাট এজোপা ওলাইছে উম এজোপা নতুন পাত ওলাইছে, নাই মৰা নাই কল পতককে নমৰে নহয়।
অ ভালেই হৈছে মানে মোক। ফোন মাৰিছিলে কৈছে বাট। তোমালোকৰ ঘৰত পুলি কেইটা দিবলৈ দিছিলে। এতিয়া কত দিম গৈ মই। বোলো মা আছে নেকি তুমি তাতে দি থৈ আহিবা যোৱা। তাৰ পিছত সেয়া। ফোন কৰি পেলাই দিলে গৈ আগৌ ন
অ
অ ভালে হ'ল দিয়া ই থৈ দিয়া তিনি যু পা হ'লে ভালেই ন আকৌ কেইজোপাও হৈ আছে চচাগৰ চাইদ দহ জোপা মান নহয় জানো অ আচলতে বেলেগ বেলেগ জেগাত ৰুই দিবা অ বেলেগ বেলেগ জেগাত ৰুই দিবা মালভোগ কলটো। মানে একে ঠাইতে ৰুই থোৱা। এতিয়া যদি তুমি বেলেগ বেলেগত সৰু সৰু পুলি বিলাক ৰুই দিয়া। তেতিয়া বহুত কেইজোপা হৈ যাব ন গছ তেতিয়া বহুত কেইজোপা হৈ যাব ন গছ সেইটো কাৰণে অ মালভোগ কলটো খোৱা ভাল অ সেইটোকে কৰিবা আৰু কি আৰু মানে তোমাৰ এটা সুা হ' কিানো নাই এতিয়া ধৰি লওক ঘৰৰ ওচৰতে দোকান চোকান বহে ন। তুমি এতিয়া ধৰি লোৱা দুই তিনি। থুক যদি একেলগ পৰে তেতিয়া দুথুক বেছি।
অ দুঠুক বেচি দিবও পাৰিম উমম এবাৰ ৰবাব টেঙা জোপাও লাগিছে নহয় এবাৰ ৰবাব টেঙা।
অ আমাৰ আকৌ ৰবাব টেঙা সেে আমাৰ আকৌ ৰবাব টেঙাো খাবলৈ ইমান। ধুনীয়া। ন মিঠা একদম টেঙা নহয়ে উম কাতি বিহুতহে খাব পাৰি নেকি ন। টেঙা
উম আমাৰ জোপা যে আগতীয়াকে হয় অকমান।
আহ সেইটো কাৰণেহে কাতি বিহুলৈ নাথাকেগৈ উম আচ অ পকিয়ে যায় আচলতে কি জানা আমাৰ মানে। টেঙা জোপা। দুটামান পুলি আকৌ জন দি পালে বেলেগ বেলেগ জেগাত ৰুইহে দি দিব লাগে গম পাইছা।
অ সেইখিনি অকমান পানী হৈ যে বাৰিষা দিনত বাৰিষা পানী হয় আকৌ সৰি যায়গৈ যে আনিবও নোৱাৰা হয় যায়গৈ উম আমাৰ শাওণ মাহতে পকে নহয়।
উম তুমি এটা কাম কৰিবা এ যত পানী নহয় তেনেকুৱা জেগাত পুলি সেই গুটি কেইটামান জিৰন দি পেলাই। তাত হ'ব নহয় গছ পানী নোহোৱা জেগাত ৰুই দিবা তেতিয়া সুবিধাও হ'ব ন অ এই যে আগতে যে হেৰি মামাহঁতৰ অ আগতে যে মামাহতৰ তাত যে লেতেকু আছিলে লেতেকু পুলি পোৱা নাযায়। নেকি?
উম লেটেকু বুলি হয় সেইখিনি সময় যোৱা নাযায় যে চব আকৌ সুৰ মাৰি পেলাই সিহঁতে এতিয়া পকিছ চাগৈ আৰু লেতেকু উম সিহঁতে সে গছৰ কতিয়া বেছি দিয়ে আৰু।
হেৰি নহয় এইয়া যে ওচৰৰ যে বাঁহ ঘল যে কৈছিলে আছে বুলি যে পুলি এটা নিদিম বুলি কৈ চাবাচোন এতিয়া পকা দিন হৈছে অ তুমি কবাচোন এতিয়া পকা দিন হৈ আছে। যে ন। আনি পেলাই ৰুই দিলে কিজানিবা হয়য়ে।
উম খুজিব লাগিব। বাহে
অ সুধিবাচোন এটামান পুলিত
উম। সুধিব লাগিব পাহৰিয়ে আ অ লেতেকুডাল পকিছে চাগৈ সিহঁতৰ এতিয়া
থকা দিন হৈছে নহয় এনেও হয় সেইটো কাৰণে।
মিঠা হৈছে খাবলৈ।
অ
উম এনে ৰঙা হোৱা নাই আৰু কিয় মিঠা হৈছে উম কব লাগিব।
আমাৰ মানে কি জানা স্কুলৰ ওচৰতে ইমান ডাঙৰ ডাঙৰকৈ তিনিজোপামান জামুকৰ গছ আছে। একদম হেৰি বস্তু। চব মানে গাঁৱৰ মানুহে তাৰ পৰাই জামুক চামুক লৈ যায় জামু টো খোৱাাতো বহুত ভাল হয় চুগাৰ থকা মানুহে হওক চবেই মানে জামুকটো খাব পাৰে যে সেইটো কাৰণে সেয়া সে সেয়া জামুক অলপ আজিয়াকে মোক পাৰিছে যে গাঁৱৰ মানুহে অলপমান মোক খাবলৈ দি পঠাইছে সয়াকৈ বহুতখিনি
উম ভালকে ধুই পেলাই থৈ দে তেতিয়া আহিলে লৈ আহিব পাৰিবি ধুই পেলাই অকমান হেৰি অ অকমান পাতলা হেৰিত খৰাহত মেললে থৈ দিবি উম তেতিয়া পানী নাথাকিলে বস্তু টো গেলি নাযায় আৰু তেতিয়া আকৌ ভৰাই পেলাই লৈ আহিব পাইবি আমাৰ এইখিনি ওচৰত জামুক চামুক নাই নহয়
আগতে যে আমাৰ গছ এজোপা থকা নাছিল জানো
অ মৰি গল যে
গ'লঁ সেইটোৱে ডাল এটা যে ভাঙি পৰে ন প্ৰত্যেক বাৰ বতাহত অ মৰি থাকিলে কাৰণেহে অ ডাঙৰ ডাঙৰ আ
উম এন কদা এ হেৰি এই মই চাৰিআলিত কলে আনো ডাঙৰ ডাঙৰ চাই পেলাই তাৰ পিছত গোটেই কেইটামান পচাই দিছিলো নগ জিল দেখ এটা পুলি ত দেও ৰুই থৈছো অলপমান হৈছে দাক অ উম এতিয়া লাগ কেতিয়া লাগে
অ সেইটোৱে মানে কি হয় তোমাৰ কিছুমান চাবাচোন ডাঙৰ হ'লেও সোৱাদ নাই কিন্তু
অ অ
হয়নে কিছুমান ডাঙৰ জামুক যে দোকানত যে বেছি ি থাকে সেইকেইটা আকৌ ইমান তোমাৰ লোকেলটো নিচিনা সোৱাদ নাই তোমাৰ এইয়া অ এনে ঘৰত যিটো গছ থাকে ধৰি লওক সৰু সৰু সেইকেইটা সোৱাদ ব অ সিটো মানে হাইব্ৰীড চাক গ পাই চা সেইটো কাৰণে সোৱাদ নাই হয় এইটো লোকেল যে খাবলৈ ভাল লাগে অ', বগা জামুক আছে সেইটো পুলিও পোৱা যায় চাগ ন
সেইটো পোৱা যায় সেই যে খাবলে ভাল নহয় ফোফলা মাছ দেখা, উম ফোফলা একো নাইকিয়া
একো নাইকিয়া অ', খাবলৈ ভাল নহয় আচলতে ফলহাৰ বস্তু অলপ ৰুই ল'ব লাগে গম পাইছা।
উম ৰুইছোৱে নহয় এবাৰ
অ', সেইটোৱে এতিয়াতো আমজোপাটোন আমজোপাটোন ধৰি লোৱা আমাৰ পিছৰ বস্তু বছতহে লাগিবহে এবছৰৰতো নালাগিলে।
অ', এবাৰ নালাগিলে, উম এবাৰ হেৰি ৰুইছো লেতেকো উম লেতেকো নাই পোৱা পনিয়াল গছ চুইছো অ', তাৰপিছত আকৌ এয়া কাজু- বাদামৰ গছ
অ', কাজু- বাদামজোপা ডাঙৰ হৈছে
অ',
ফুলিছিলে বুলি কৈছিলা যে মাজতে
অ', ফুলিছিলে এবাৰ নতুনকে ফুলিছিলে যে চলি চলি নৰলে অ', আৰু এবছৰ দুবছৰ মানৰ পিছত লাগিব
লাগিব চাগই অ', কাজু -বাদামৰ কি ফল হয় নেকি?
অ', ফল হয় নহয়। ফলৰ তলতহে সেই গুটিটো থাকে। ক'লা গুটিটো ফালিলে ফালিলেহে কাজু বাদামটো ওলাই এনে ওপৰৰ ফলটো খায় সেইটো ভাল লাগে খাই মিঠা মিঠা ৰসটো খাব লাগে
অ', সেইটো খাই পোৱা নাই উম, অ', সেয়া তুমি কৈ থাকা উম বাদাম খিনি কি কৰে বেছি দিয়ে নে আগতে নে কি কৰে বাদাম আহ বেছি দিয়ে নে?
হয় কিবা ওপৰৰটো খাই নহয় তাৰপিছত তলত। সনেি গুটি কেইটা শুকুৱাই পেলাই থৈ দিয়ে থৈ পেলাই সেয়া আমাৰ কাক ককা কাকা আছিলে কা অ', এটা এটাকে ফালি, ফালি মাজ জো উলিয়াই আৰু
অ'।
গৰম হেৰি দি ভাজি লৈ পেলাই অ', তাৰপিছত ফালি ফালি উলিয়াব উম, তেতিয়া সেই কাজু বাজাম টো লাই যায়গ
উম, এনেতো এনে যিটো বাদাম হয়, এনে যিটো টো বাদাম হয় যে। হয় সেই তো বালিয়া মাটিতহে কৰে ন'। এনেকুৱা হে আঠা মাটিত নকৰেই চাগৰ বাদামটো।
অ', ইটো বাদাম বালি মাটিত কয় এই এইটো উম, উম, অ', ব্ৰহ্মপুত্ৰৰ কাষত ব্ৰহ্মপুত্ৰৰ কাষৰ সেইটো বোদাম কৰে এনে উম, সেই মাটিৰ তলতহে আ আলু নিচিনাকে লাগে সেইটো আলু নিচিনা একেবাৰে থপা থপিকে লাগি অ', আৰু অ'।
ফুৰিবলৈ গ যাওঁতে ছনকাত গৈছিলো যে। তেতিয়া মানে সেই আগলৈ যেতিয়া গৈছিলোঁ মানে অলপ আগুৱাই গৈছোঁ। তেতিয়া তাতে মানে সৰু সৰুকে সেয়া গছ পুলি কেইটা উঘালি চাইছো তলত এটা এটা বাদাম হৈ আছে। ধুনীয়াকে সেইটো অ', সৰু-সৰু পুলি মানে ধৰি লওঁক চবে উঘালি নিলে ক'ৰবাত এটা দুটা আছে আৰু। তেনেকুৱা পুলিত ধৰি লওঁক এটা এটাকে আছ তে চ আগৈ এনেকৈ আছিলে। আমি পাইছো উ এনেতো বহুত খিনি হয় এটা হেৰিতে আলু যেনেকে বহুতকেইটা ওলাই তেনেকে ওলাই থোপা থোপাকে কিন্তু সেই বালিয়া মাটিতহে ভালাও হওঁক।
উম, তমাৰ এয়া জেগাত মই ৰুই চাইছিলো এবাৰ। ভাল নহয়, নহয়, নহয় বাদামটো গছডাল হৈছিলে এই গুটি তলত লাগিব নোপালেচোন।
অ', নেলাগে নেকি সম্ভৱ এনেকুৱা মা
জানো কাঠলা মোটিত নেলাগে নেকি বালি মাটতহে হয় নেকি চাগে উম, ভাত খোৱা নাই খামহে।
অ খাবা হে বা আহিছিল যে গ'ল নে কি আছে
বা আছে আজি থাকিব উম আজি থাকিব তেতিয়া আৰু গধূলালত তাৰ লগৰ ছোৱালী এজনী মাতি ছে ভাত পানী ভাত খুৱাবলৈ উম তাইও গৈ গৈ খাই গজে সেইকাৰণে আহিছে আৰু এনেও আহিব নাপায় তাইক লৈ আহ আহিব উম উম
আকৌ মই পাৰিলে পিছত ফোন কৰিম দিয়া
অ অ হবা দে উম